অকে ম
খবৰ পাতি
আছো দিয়া চলি আছে তোমাৰ কোৱা
আছোঁ দিয়া ভালে বিৰাট গৰম দে আৰু মৌ মৌ যে ইমান বাঢ়িছে নহয় নাজানো কেনেকৈ-? যাতে মই বহুত পোৰছ
উম পৎকালা
হেল্ল' তোমাৰ ক'ল।
উম মাৰ সেই বাকি জিম যাই আছা
গৈতো আছোঁ বাৰু কি কৰিম আৰু নগ'লে একদম ভাল নালাগে কিবা এনেকুৱা লাগে দিনত একো প্ৰডাক্টিভ কৰা নাই
ত মই মোৰ। ফোন তুমি ফোন নিছে নি ফোন এ লৈছা ন।
অ লৈছিলোঁ
তাকে মোৰো ফোনটো অলপ বেয় হৈছে ৰ প্ৰব্লেম দি আছে অলপব নতুনব লব মই ভাবি আছো কি ল তাকে ভাবি আছো।
ল'বা বাজেট কিমান
বাজেট ইমান নাই টুৱেণ্টি টু থাৰ্টি
তোমাৰ সেয়া কামটো পাৰপজ কি মানে কিহৰ কাৰণে ল'বা মানে প্ৰায়ৰিটি কোনটো ৰাখিব মানে
ম গেমিং হ'লে হয় ভাল গেমিং আজি গেমিং মানে ভাল ন কোৱালটি চব।
অ গেমিং ল'লে চবেই হৈ যায় কেমেৰাও ভাল পোৱাই যাব আৰু টুৱেণ্টি ফাইভ টু থিকে তোমাৰ বহুত ফোন আছে ল'ব পাৰা ভাল ভাল ফোন আছে। তুমি এতিয়া ওৱান প্লাছ এ। নাই নাই ওৱান প্লাছতে থাকিব।
আইফোন লও নেকি নেকি বা কনফিউজ চেমচাং মানে।
তুমি চেমচাং ল'ব পাৰা চেমচাংটো ভাল হয় তোমাৰ চিকিৰিটি আপডট কিবা ফাইভ ইয়াৰ হলে থাকিব ত তোমাৰ এইটো ভাল এতিয়া আইফোনটো
উম আহ আইফোন নাপায় কিন্তু আজিকি নাপায়
উম ত বাজেট বাৰ়াবৰ একবাৰ ফোন ল'ব হলে
বয়সটো পাই নেকি থাৰ্টি মানত,
সেইটো পাব পাৰা কিন্তু লাভ নাই লৈ কিনে ঠিক আছে তাতছ হ'ল তুমি এনড্ৰইড এটাই লৈলো। তুমি আজিকালি আইফোন থাৰ টিনটো তুমি আজিকালি মানে লৈ লাভ নাই এইটো টাইমত, ত তুমি চবপিনে মানে ল'ব পাৰা আৰু ফ'ৰ্টিন ফিফটিন এনেকুৱা ল'ব পাৰা আৰু মিনিমাম এতিয়া মানে ভাল থাকে বস্তুটো।
উম।
আইফোন থাৰ্টিনটোতো এই আনিৰ বানৰটোতো চাইে ল'লোঁ কেমেৰাটোৰ কোৱালিটি কি হৈ গৈছে এই দহ হাজাৰৰ ফোনৰ নিচিনা হৈ গৈছে ইমান বেয়া ঠিক আছে বাৰু।
তোমাৰ চাবাচোন আৰু ই এম আইত লওঁ নে? সেইয় হয় কবাচোন ই এম আইত ললে ভাল হ'ব নে সেইটো ললে ফুল কেচত লও। মই ক্ৰেডিট কাৰ্ড নাই যে নহলে ভাল অফাৰ পালো জানানে। অনলাইনত সেইকাৰণে অনলাইন ল'ব পৰা নাই।
ক্ৰেডিট কাৰ্ডটো দৰকাৰ হয় বাৰু কিন্তু ক্ৰেডিট।
চব প্ৰাইভেট বেংক পৰা এক্সিছ বেংক আই চি আই চি বেংক।
অঁ তোমাৰ অফাৰ তুমি পাই থাকিবা ক্ৰেডিট কাৰ্ডত আৰু কিবা ক্ৰেডিট কাৰ্ড থাকিলে তোমাৰ কিবা মেইনটেনেঞ্চৰ কাৰণে কিবা দি থাকিব লাগে ন ক্ৰেডিট কাৰ্ডটোৰ কাৰণে।
উম।
মানুহবোৰে ৰাখে ক্ৰেডিট কাৰ্ড তোমাৰ এই কৌশিকে লৈছিলে ন ক্ৰেডিট কাৰ্ড দি কেনে তোমাৰ এয়া লেপটপ।
অঁ অঁ লৈছিলে। অনলাইনতো ভয় লাগে নহ কেতিয়াবা বোলে। ওল্তা পোল্তা। কিবা দিয়ে পাঠৰ সাথৰ দি দিয়ে বুলে তেতিয়া চেচ
কিবা এমেজনৰ পৰা কাৰিলে সেইবিলাক হয় তুমি ফ্লিপকাৰ্ট এমজন ইউজ নকৰিবা তেন্তে তুমি অফিচিয়েল ৱেবচাইটৰ পৰা অৰ্ডাৰ দিবা ত যদি। ৰিয়েলমি লোৱা ৰিয়েলমি ষ্ট'ৰ পৰা দিবা। তেতিয়া। আৰু চেমচাং ল'লে চেমচাঙৰ যদি আছে নিজৰতো থাকিবই। অবিয়েচলি তাৰ পৰাৰা অৰ্ডাৰ দিবা। সেয়াই আৰু চলি যাব তোমাৰ থাৰ্টি থাউজেণ্ড ভালে গেমিং পাই যাব আৰু তোমাৰ আই কিউ পাবা চাগে আই কিউ পাব পাৰা ইনফিনিকস জিটিও পাব পাৰা। বহুত অপচনছ। লব পাৰা টো।
অ ইনফিনিকিশ নাইকিয়া হৈ গ'ল নেকি আগ খুব আছিল আ মই সেইটো প্ৰথম ফোন।
ইনফিনিক্স টো।
উ
আই কিউ আৰু ইনফিনিশ মানে আজিৰ পৰা দুই বছৰ মান আগতে তোমাৰ বহুত মানে ক্ৰেজ আছিলে এয়া সিমান। শুনা নাই ৰবা। নকৰোঁ ন আজিকালি গেমিং চেমিং তো সেইটো কাৰণে আৰু গম নাপাওঁ আৰু। কোনটো ফোন এনেকুৱা বেটাৰ এতিয়া আমি। ফাৰ্ষ্ট ফোনটো যে লৈছিলোঁ তোমাৰ মোৰ কুলদীপৰ ধ্ৰুপদৰ ছেম ফোন আছিলে ন ৰিয়েলমি ছিক্স কিমান পাৰফেক্ট ফোন আছিলে ন কি মানে তোমাৰ গেমিঙৰ কাৰণেও ভাল দেখাতটো ধুনীয়া। কেমেৰাও ধুনীয়া চব মানে। আৰু আণ্ডাৰ বাজেটটো তো আছিল। হাণ্ড্ৰেড ফিফটিন থাউজেণ্ড ইমান বঢ়িয়া ফোন কিন্তু জানাই মানে কিছুমান টো বেয়া মোৰটো ফোনে হেৰাই গ'ল
নতুনতোটো ললা
ল'লোঁ বাৰু কিন্তু আগৰ ফোনটো
আগৰ ফোনতো অ মৰম আহে এটেচ আহে ফোন বোলা বস্তুটো মোৰো এটেচমেন আহে
ছিক্স ইয়েৰ্চমান লগতে আছে পটককৈ গুচি গ'লে এনেকুৱা বেয়া হ'লেও বেলেগ কথা ন হেৰাই গ'ল মোৰ পৰা পকেটৰ পৰা পৰি গ'ল ভাল নালাগে সেইটো চাই লোৱা তুমি তুমি ফোন চোন নাইয়ে মই এইবাৰ যে ফোন ল'লো যে ফোন ল এ মই চব ফাইন হাব চব পুৰা একদম চেটিং কৰি ৰাখিছোঁ জানানে ফাইন হাত মানে কি?
অ অ বুজিছো দে ফোন হেৰালে যে
ট্ৰেকাৰটো দে সেইবোৰ অন কৰি কেনে ৰাখিছোঁ এইবাৰ হেৰাালে মানে পাই যাম আৰু সেনেকুৱা তুমিও নিজৰ মোবাইল ডেটাৰ লোকেশ্যন সদায় অন ৰাখিবা
সেইটো অনটো ৰাখেৱে তুমি ফোন চাইলেণ্ট চাইলেণ্ট কৰি থৈ দিয়া সেইকাৰণে হেৰাই
সেইটো হয়ে বাৰু চাইলেণ্টত থৈ দিওঁ আৰু বস্তুটো কি জানা এতিয়া মই মই এণ্ড্ৰইড ইউজাৰ। যে মই এণ্ড্ৰইডৰ মোৰ ৰিংটনবোৰ মোক ভাল নালাগে ঠিক আছে
উম
ত' সেইটো কাৰণে মই আৰু চাইলেণ্টত থৈ দিওঁ আৰু এতিয়া আপেল হ'লে বেলেগ কথা আছিল।
বুজিছো একো নহয় কিনো হব ফোন ফোন হয় ফোন কৰ কৰিলে হ'ল।
অ, সেইটোৱে
আজিকালি চবৰে আইফোন আইফোন লোৱা আইফোনটো কিবা সেই আউট অফ ট্ৰেণ্ড হয় জেন লাগে বস্তুবিলাক চব আই ফোন।
অ চবৰে চবৰে হাতে হাতে তুমি আইফোন দেখা কাৰুবা দুটা কেমেৰাৰ আৰু এতিয়া তোমাৰ আইফোনটো মানুহে এতিয়া লৈ আছে তোমাৰ ই এম আই চিষ্টেমত আহিছে কাৰণে আগতে নাছিলে ন আগতে ডাইৰেক্ট তোমাক কেচ কৰিব লাগে।
উম
আৰু সেইকাৰণে আগতে আইফোনটো তোমাৰ লাগজাৰী ব্ৰেণ্ডত পৰিছিল। লাগজাৰী আইটেমত পৰিছে। এতিয়া তোমাৰ লাগজাৰীত নপৰে আইফোনটো।
উম
ল'ব পাৰা তুমি ল'লে তোমাৰ বাজেট যদি বহুত বেছি আছে তেতিয়া তিনটা কেমেৰা থকা লোৱা সেইটো চবত হাতত দেখা নাপাবা তুমি।
উম
সেনেকুৱা আৰু
আইফোনটো
ঘৰত মন আছে যদি ঘৰত সুধিছো উম আছে বাৰু পিংক কালাৰ তুমি ল'বা নেকি পিংক কালাৰ,
বেয়া নাই লগা কিন্তু ভালে লাগে। মান বহুতে ভাবে। বেযা বুলি
নাই অলপ তোমাক জোকাব চবে পিংক কালাৰ ফোন ল'ব গ'ল এতিয়া আইফোন লোৱা যদি ল'ব পাৰা তুমি খালী বাজেটটো অলপ টাইট ৰাখিব লাগিব বাঢ়াব লাগিব। পেৰেণ্টছে দিবন তোমাক পইচা
সেইটোয়ো প্ৰব্লেম সব মনাব লাগিব ৰ'বা ঘৰত নিজে ইনকাম নকৰো ন নিজে ইনকাম কৰিলে কিবা এটা।
সেটোয়েতো নিজৰ ইনকাম কৰিলে মানে ভাবিব মে। মানে ইমান মানে ল'ব মন আছে যদি লোৱা ল'ব মন নাই যদি নালাগে আৰু সেনেকুৱা আৰু এয়া তুমিতো। কচিং কৰিয় আছা তুমি জব চব পাবায়
এই সেনেক কচিং কৰিলে যে পাব লিখা। টো লিখা নাই ক'ত
একজাম চেকজাম দিবা নহয় তাৰপিছত আকৌ জব চব পাবা তাৰপিছত তুমি ল'বও পাৰিবা নহ নিজৰ বস্তুখিনি নিজৰ খৰচা উঠাব পাৰিবা। সেইটো ভাল হ'ব তুমি নিজৰ কেৰিয়াৰত ফ'কাছ দি আছা ডেডিকেশ্যন ভাল লাগিছে চাইকাৰণে মোক
উম আৰু
আৰু কি আৰু তুমি এতিয়া তুমি যদি অফলাইন যদি ফোন লোৱা তেনেহ'লে তুমি সেয়াৰ পৰা ল'ব পাৰা
আইফোন।
এই আই দি
আই ডিচিনাৱাল আই ডিচিনিৱাল চাব পাৰি এ ল ন, পিনকেটাট
অ অ লগোৱা থাকে মানে এইটো এইটো ডেম' কেইটা আৰু তুমি যদি এণ্ড্ৰইড ফোন লোৱা বা কিবা বেলেগ ফোন লোৱা তুমি এই ডেটা মেচিন চেচ মেচিন এইবিলাকো নোসোমাব দে, তাতে পায়নে নাপায় মই নাজানো কিন্তু এনেই লেপ। টপৰ ক্ষেত্ৰত তোমাৰ ডেটা মেচনত তুমি নাযাবা তুমি ডেটা মেচনে বহুত তোমাক লুটে দে। ৰেপিউটেশ্যন আছে ন সিহঁতৰ ত' সিহঁতে মানে বেছি-বেছি মানে পইচা লয়, তোমাক যে লেপটপ কিনিলে যে, আমাক যে, লগত যে, বেগ যে, দিয়ে যে সিহঁতে বেগটো দিব কাৰণেও চাৰ্জ কৰে। সেয়ে মই আভিজিতৰ লগত গৈছিলোঁ ন, সি তাৰ এচ আৰটো লৈছিলে, লওঁতে বেগটো সোধোতে কৈছে কি সেইটো এক্সট্ৰা চাৰ্জ, এক্সট্ৰা পইচা লাগে।
সেত তেৰি, কিয় লাগে? আৰু টো নেকি, এই মোৰটো চিনাকি আছিল ল'ৰাটো ফোন নম্বৰটো ল'ব পাৰা তাতে বেগ-চেগ চব ফ্ৰী দিয়ে।
অ এইটো কম্পেক বুচ
আহ এই আহমলাহ ওলাবা-ওলাবা সে কৰিবা। দে হ'ল‌ এই, মই ভাত খাব যাওঁ।
ঠিক আছে দিয়া, হব দে।
বাই